অ কোৱা
কি কৰিছা?
অঁ মই এনেই ৰাস্তাতে আছোঁ।
অঁ চাহ খালা?
উম খালো তুমি খালা?
মই খালোঁ বাৰু
অ অ এনে খবৰ ভাল তোমাৰ
খবৰ ভালেই তোমাৰ কোৱা?
অ আছোঁ আৰু দিয়া।
ভালে মানে ন?
উম ভালেই ভালেই।
উম উম।
কোৱা আৰু
হেৰি মানে মই নতুনকে বিজনেচ এটা ষ্ট্ৰাট কৰিম বুলি ভাবিছিলোঁ।
অ কি কৰিবা?
মানে কি কৰিম, ইয়া এই বোকে বনাই ন আজিকালি,,
অঁ অঁ বোকে।
উম।
অ পাৰিবা দেখোন বনাবলৈ।
অ তাকেতো তুমি পাৰ্টনাৰশ্বিপ কৰা যদি কৰিব পাৰিলা হয় মোৰ লগত মানে,, অ মানে অকলেতো বনাব নোৱাৰি ন? আৰু ধৰা পাৰটনাৰশিপত থাকিলে মানে অকমান ভাল আৰু।
অ অ আধ প
সেই তাকে ভাবিছো তোমাক পাৰিবা যদি আৰু কৰিব পাৰিলোঁ হয় দুজনে মিলি পেলাই।
অ পাৰিম দিয়া কৰিব বোকে আৰু কিবা বেলেগ ৰাখিবা নেকি? এনেকে ধৰা এনেকে কিবা ক্লিপ চিলিপ ধৰা
অ অ তুমি তোমাৰ যদি দিয়া আছে আৰু যদি কিবা আৰু যদি কি হয় যে কোনটো আনিলে ভাল হব। এতিয়া দিবা তুমিও অলপমান। মইতো ভাবিছো লগত বোকে অ ক। কাপোৰ চাপোৰে আজিকালি কাপোৰ চাপোৰ দেখোন চবৰে থাকেই ন। কাপৰ দোকান এনেকা বিজনেচ মানে চবে কৰি। তি অকমান মানে অকমান বেলেগ কৰিব বিচাৰিছো আৰু।
বেলে হেৰি কৰিবা নহলে কিন্তু পি এইটো বোকেটোতো এনে বনাবাই। মানে যে এনেকে ধৰা গিফ্ট বনাই যে। মানে ধৰা অৰ্ডাৰ দিয়ে। কিলিপ চিলিপ তোমাৰ মৰ্জিমতে দি দিবা। কিলিপ চিলিপ হেণ্ডকাপ এনেকৈ ধৰা মেকআপ চেকআপ। কিবা কিবি এইটো।
উম উম ভালে হ'ব বাৰু তেনেকে দিলেও ন।
অ তেনেকে কৰিব পাৰি। প্ৰথমতে সৰকে ষ্টাৰ্ট কৰিব লাগিব।
অ সৰুকে ষ্টাৰ্ট কৰিব লাগিব বাৰু আৰু যেনেকুৱা বাইকৰ চাবিত। লগোৱা মানে এনেকুৱা কি বুলি কয়টো সৰু মানে অ। সেইটোও বনাম বুলি ভাবিছো। উম তুমি পাৰা নাই বোকে বনাবলৈ কাৰণে মানে এইবোৰ ওলেৰে খুটি বনাই যে এটা আ। আছে নহয়।
ঊলৰটো নাজানো বাৰু এনেকে যে কিবা ফিটা দি বনাই যে। সেইটো জানো। আজিকালি কি আৰু মোবাইলত মোবাইলত চাই শিকিলেই হ'ল।
হিকিলে হ'ল বাৰু।
পাৰিম বাৰু বনাবলৈ।
অ তুমি যদি সেইটো পৰা তুমি সেইটো বনাবা মই আকৌ এইটো উলেৰে কথাটো বনাব পাৰিম।
অ অ তুমি সেইটো বনাবা যিটো অৰ্ডাৰ আহে সেইটোকে বনাই কেনে দিলেই হ'ল আৰু।
অ আৰু মানে এনেকে আ। ঘৰে মানে এনেকুৱা ঘৰে ঘৰে অৰ্ডাৰ দিয়া নহয় আৰুতো সবেতো অৰ্ডাৰ দিব ন। পাৰ্চেল দিয়া ধৰা তেনেকেও দিব পৰা যায়। তেনেকৈও দিব পাৰিম উম প্ৰথমতে মানে বেছি। বেছি দূৰলৈকে অ প্ৰথমতে মানে বেছি দূৰলৈকে।
অ অ।
মানে প্ৰথমতে বেছি দূৰলৈকে নিদো আৰু। ওচৰতে কৰিম তাৰ যেতিয়া মানে প্ৰফিট হয়। এতিয়া মানে অকণমান দূৰলৈকে মানে হেৰি পাৰ্চেলটো দিয়াটো ষ্টাৰ্ট কৰিম আৰু।
উম উম ঠিকেই ভাবিছা কাৰণ বেছিকে মানুহ ৰাখি। থাকিলেও ধৰা সৰুকে বিজনেচটো ষ্টাৰ্ট কৰিমহে ধৰা ন। ত পইচাটো বেছিকে গুচি যাবও পাৰে। ধৰা এজনীয়ে যদি বনাই থাকো। এজনীয়ে আকৌ দি থৈ আহিলেই হ'ল।
উম উম সেইটোৱেতো তাকে ভাবিছো আৰু তোমাৰ যদি কিবা যদি আইডিয়া আছে। নতুন কিবা ক'ব পাৰিলে হয়।
তেনেকুৱা এইডিয়াতো নাই। সেয়াই দিলে হ'ল আকৌ। যদি বিচাৰা কেকৰ কেকটো বনাই দিব পাৰি।
অ কেকতটো ঘৰতে বনাই পেলাই দিব পাৰি ন আজিকালিতো এনে চব সুবিধা আছেই।
উম খালি বস্তু কেইটা আনিলেই হ'ল আৰু।
বস্তু এটা আনিলেই হ'ল বাৰু। অলপমান খৰচা হব।
প্ৰথমতে একদম খচৰা হব বাৰু অকমান তাৰপিছত। ভ বিজনেচটো ভালকে চলিলে বাৰু ভালেই।
ভালে বাৰু। প্ৰথমতেটো এনেও প্ৰফিটনো ক'ত হ'ব ন। প্ৰথমতে তো নিজে আনা হেৰি কৰা উম পিছলৈহে হ'ব। হব আৰু প্ৰফিটটো
উম
সেইটো আৰু কেতিয়া পৰা ষ্টাৰ্ট কৰিম অ আমাৰ ইয়াতো বহুত গৰম দিছে।
এতিয়া আকৌ লাইটো গ'ল।
অ আমাৰ ফালে যোৱা নাই বাৰু আছে।
বহুত গৰম পৰিছে ন একেইদিন।
উম তোমালোকৰ ইনভাৰ্টাৰ নাই জানো
নাই নাই আমাৰ ইনভেটাৰ নাই।
অ ইমান গৰমত মানে ইনভেৰ্টাৰ এটা লাগে। অ আমাৰ আছে।
ভালেই দিয়া তোমালোকৰ আছে গতিকে কেক চেক বনালে মানে ভাল হ'ব ন ইনভেটাৰত মানে আৰু ধৰা। ফ্ৰীজত থাকিবতো লাইট চাইট গ'লে আৰু
উম আৰু উভেন এটাও ল'ব লাগিব কেক
অ
কেতিয়া কেতিয়াপা ষ্টাৰ্ট কৰিম বুলি ভাব বিশাস এনে মানে মইতো এনে এইকেইদিনৰ ভিতৰতে ভাবিছো মানে এতিয়াতো বন্ধও আছে ন।
এতিয়া ষ্টাৰ্ট নকৰো নেকি কাৰণ ভাবা আমি এনেও কলেজৰ ওচৰে পাজৰে এখন দান দোকানখন দিব লাগিব তেতিয়া ধৰা ল ছোৱালীবিলাকে দেখিব ন চ' সেইকাৰণে অৰ্ডাৰ চৰ্ডাৰ দিব আৰু কেকৰো অৰ্ডাৰ পাম তেতিয়া এতিয়াতো এনেও আগষ্ট আহ জুলাইতটো এনে গৰম বন্ধই পৰি যাব চ কলেজটো চবৰে বন্ধ হৈ যাব আগষ্টৰ পৰা কৰোঁ নেকি।
মই কি ভাবিছিলো জানা মই ভাবিছিলো কি মানে জুলাই মাহতে এনেকুৱা বনোৱা। বনোৱা মেলাটো মানে জুলাই মাহতে ষ্টাৰ্ট কৰি দিও। তাৰপা তেতিয়া মানে অকমান। এতিয়া জুলাইতো এনেও কাম নাই ন এতিয়া চবে ধৰা বন্ধয় থাকে চবৰে। সেইটো বুলি ভাবিছিলো আৰু মই জুলাই মানতে ষ্টাৰ্ট কৰি দিও।
অ অ অ পাৰি তেনেহ'লে দিয়া। কৰিব বিচাৰি। তেতিয়া অকমান। অ মই থাকিম থাকিম।
আকৌ তুমি আকৌ তোমাৰ আকৌ কিবা কাম আছে নেকি আকৌ জুলাই মাহত
নাই নাই তেনেকুৱা একো কাম নাই বাৰু
আহঁ
মই থাকিম দিয়া তোমাৰ লগত
উম উম সহায় কৰিলেহ দুই দুজনী এতিয়া পাৰ্টনাৰশ্বিপ কৰিম ভাবিছোঁ ন এতিয়া দুজনীতো প্ৰফিটটো হ'ব লাগিব
উম উম হয় বাৰু কথাটো
সেইটোয়ে আৰু তেতিয়াহ'লে লাষ্ট জুলাই মাহৰ লাষ্ট ত মানত মানে ষ্টাৰ্ট কৰি দিম আৰু ন এতিয়াতো বনোৱা মেলোৱাটো অলপ এনেইতো টাইম লাগিবই সেইবোৰ বনাইকেতো ডাইৰেক্ট দিব নোৱাৰি ন দোকান খন খোলা মানে
হয়
কৰা মানেটো বহুত খিনিয়ে বস্তু লাগিব এতিয়া আগতে মানে বনাই বস্তুটো বনাই থৈ দলে মানে আমাৰ মানে দিবলৈ কাৰণে অকমান ভাল হব আৰু
অ ঠিকেই ভাবিছা
উম
এ বনোৱা ষ্টাৰ্ট কৰিব লাগিব আৰু তেতিয়াহলে
অ কৰিব ষ্টট কৰিবই লাগে আৰু তেনেহলে
অ কৰিব লাগে আৰু তুমি নহলে আহিবা আমাৰ ঘৰলে
হা অ অ যাম দিয়া
অ আহিবা আকৌ ভালকে আলোচনা কৰিম ন মানে কোনটো কৰিলে কি হ'ব কেনেকে বনাব লাগিব কি কৰিব লাগিব উম
অ অ অকমান আলোচনা চালোচনা কৰি পিছতহে ধৰা ষ্টাৰ্ট কৰা হ'ব ন
আৰু এতিয়া পৰা বনালে মানে চবে গম পাব ন ইহঁতে এনেকুৱা এটা কাম কৰি আছে মানে কিবা এটা ধৰ অৰ্ডাৰ কৰিব হ'লে মানে আগতীয়কে মানে আমাক দিব কৰিবলৈ কাৰণে ধৰ চবেই গম পাই যাব ন তেতিয়া তেতিয়া আমাৰ পৰা বস্তুতটো বিচাৰিব আ আজিকালিতো সেইবোৰনো বুকেতো বহুত মানে লাগেই ধৰা
উম আজিকালি লৰা সেইটোয়ে চলি আছে মানে বেছিকে বুকেইটোয়ে চলি আছে বেছিকে
উম আৰু যদি ঊণ যদি এটা হয় ঊণো বোকে এটা থাকে নহয় সেইটো হ'লে মানটো বেছি ভাল আৰু উম প্ৰাইচটো মানে অকণমান কমাই দিব লাগে তেতিয়া
অ প্ৰথমতে প্ৰাইচটো অলপ কমাবই লাগিব কাৰণ আমি নতুনকে হৈছো ন বাকী বাকী খিনিধৰা তেতিয়া অকমান আহিব কাষ্টমাৰ ইহঁতৰ ঘৰত
উম প্ৰথমতে যদি বোলে প্ৰাইজটো বেছিকে বঢ়াই দিয়ে তেতিয়াহ'লে আমাৰ বিজনেছে নচলিব
উম থিকে সেইকাৰণে মানে আৰু ধৰা প্ৰাইচটো অকমান কমাই দিলেই হ'ল আৰু মানে আমাৰ বাজেটটো লয় আৰু বাজেটটো থাকাকে আৰু
আৰু এতিয়া যোনটো ঊণৰ বুলি কৈছো ঊনৰটো ইমান মানে দাম
উম বহুত টাইমটো
উম আৰু এইফালে পেপাৰ কিনা
বুকে বেপাৰো বহুত দাম হৈছে নহয় আজিকালি ডিমাণ্ড বেছি হৈছে
অ যিমান বেছি আজিকালি কি কবা বস্তু বাহানি ইমান দাম বাঢ়িছে নকবা আৰু এতি উম বস্তু চাই পেলাই মানে অকমান বাজেটটো বঢ়াই দিব লাগিব আৰু ন এতিয়া কমকে দিলেও ধৰা অকণমান যদি প্ৰাইচটো কমকে দিয়া হয়, তেতিয়া হ'লেও আকৌ আমাৰ লোকচান হৈ যাব নহয়।
অৱ আমাৰ মানে বাজেটটো ৰাখি কেনে দিলেই হ'ল।
উম বাজেটটো ৰাখি দিলেইও হ'ব। প্ৰথমতেতো আমাৰ প্ৰফিটটো ইমান নহ'বই
প্ৰথম ষ্টাৰ্ট কৰা হ'ব অকমান ধৰা বেয়াও হ'ব।
প্ৰফিত আমাৰ নহ'বই প্ৰথমতে যিটো দেখিছো। আগতীয়াকে মানে হেৰি কৰিব লাগিব। সবকে মানে জনাই দিব লাগিব যে আমি যে এনেকুৱা এটা বিজনেচ আৰম্ভ কৰিম এতিয়া তোমালোকে আমাৰ পৰা অৰ্ডাৰ ল'বা ধৰা এনেকে বুলি ক'ব লাগিব তুমিও চবকে জনাই দিবা মোক কৈ দিম চবকে জনাই দিম আৰু, উম হ'ব নহলে ন কালি কথা পাতিম তোমাৰ লগত, উম হ'ব দিয়া